হেল্ল নমস্কাৰ হয় জয় জয়। তেওঁ মোৰ আহ অতি আহ। গ্ৰহণ কৰিব। মোৰ শুভেচ্ছা গ্ৰহণ কৰিব হয়।
হয় কৰি
আপোনাৰ খবৰ খাতি কেনেকুৱা?
মোৰ খবৰ খাতিৰ ভালেই বাৰু আপোনাৰ?
মোৰো খবৰ ঘাতে ভাল আপোনাৰ ঘৰৰ সকলো সদস্য় ভালেই।
হয় ভাল
হয় হয় আমাৰো ভালেই আছো আৰু তেনেকেই জীয়াই যি গৰম পৰিছে। তাৰ বাবদ অকমান ৰাস্তাত ঘূৰি ফুৰিবৰ বাবে আহিছো কিয়নো স্বাস্থ- স্থ্যটো দৰকাৰ আছে স্বাস্থ্য থাকিলেই আপোনাৰ বহুতো কাম কাজ হৈ যাব। আপোনালোকৰ খেতি বাতি কেনে চলি আছে?
এতিয়া খেতি বাতি আমাৰ মা দেউতাই কৰি আছে বাৰু মই ট্ৰেক্টৰ চলাই আছো।
হয় আপোনাৰ লগৰ ট্ৰেক্টৰখন কেতিয়া কিনিলে বাৰু
আমাৰ কমেও দুই বছৰ মান হৈছে বাৰু।
অ এই বিষয়তো মই অ কোনো অৱাগত নাছিলো
হয় হয় হয় আপোনাৰ যদি হাল বোৱা বোৱা কিবা কিবি দৰকাৰ হয় খেতি চেতি কৰাত তেতিয়া মোলে ফোন চোন মাৰিব।
হয় আমাৰ আমাৰ নিজৰে এখন ট্ৰেক্টৰ আছে সেইবাবে আমাৰ ইমান দৰকাৰ নহয়।
হয় হয়।
আমাৰ যদি ক'ৰবাত কন্টেক্ট দৰকাৰ থাকে বা। আহ কৰ'বাত আমাৰ মাটি চাটি পেলাবলগীয়া থাকে তেন্তে আপোনাৰ মই যোগা যোগ কৰিম।
হয় হয় ঠিক আছে কৰিব বাকী আপোনাৰ খেতি বাতি চলিছে ন। উ
হয় খেতি বাতি চলি আছে আমাৰ কি মানে এতিয়া খেতি উঠিব হ'লেই। কিয়নো আমাৰ মানুহ লগোৱা হৈছে যি গৰম। তাৰ ওপৰত লক্ষ্য ৰাখি আমাৰ ঘৰৰ মানুহৰ পৰা বেমাৰো চলি আছে সেইবাবে। সদ্য়হতে আমাৰ ঘৰৰ মানুহক কৰিবলৈ দিয়া নাই। কিয়নো এই গৰমত জোখ আহ বেমাৰত পৰাটো। আহ সত্য়য়ে কিয়নো উ এই বেমাৰ যি গৰম পৰিছে সেই ব। গৰমত বেমাৰ হ'ব সেইবাবে আমি আহ। এই গৰমত মা দেউতা বা মই নিজেই হলো খেতিত পথাৰত ইমান ভালদৰা নম নাই কিন্তু মই ট্ৰেক্টৰখন চলাই আছো
হয় ঠিক কাম কৰিছে এইটো যিটো গৰম দিছে আমি। ইমান পথাৰত নামিব দৰকাৰ নাই মানুহ লগাব লাগে সৰহকৈ। সেই আপুনি ভাল কাম কৰিছে বাৰু।
হয় আৰু যোনখিনি মানুহে। আমাৰ খেতি বাতি ৰুই আছে বা কৰি আছে তেওঁলোকক। আমি যিমান পাৰো সিমান সুবিধা দিবৰ বাবে চেষ্টা কৰি আছো। মই দিনটো তিনি চাৰিবাৰ যাওঁ তেওঁৰ ওচৰলৈ।
হয় হয়
হয় তেওঁলোকৰ ওচৰত গৈছ চৰ্বত বা তেনেধৰণৰ বহুতো বস্তু যোগান ধৰোঁ
হয়
হয় আজি এটা কথা শুনিব আপুনি মই আৰু আৰামত গৈ আছো পথাৰলে তেওঁলোকক আহ চাহ তাহ দিব লে
হয়
হয় আৰু তেনেতে মই এডাল দেখিলো প্ৰকাণ্ড সাপ আহ সেই বাটটোতে পৰি আছে যোনটো বাটেদি মই গৈছো
এ ময়ো বহুত ডাল সাপ দেখিছো এতিয়ালৈকে
হয় আৰু হয় সেই ডাল সাপ কিন্তু মই দ্বিতীয় দিন দেখা নাই এইডাল বৰ সাংঘাতিক ধৰণৰ সাপ সেইডাল প্ৰায় সাত ফুট হয় সেইডাল প্ৰায় সাত ফুট। মান দীঘল আৰু তেওঁৰ ৰংটো প্ৰায়। বাঘৰ নিচিনা ৰং। ত তেওঁ কলা আৰু তেনেধৰণৰ বহুতো ৰং আছে হয়।
ধুনীয়া হয় এইটো ডায়মণ্ড চেভ হয় সাপডাল ডায়মণ্ড চেভ হয়। এইডালক কয় সাপৰ ৰজা এই সেইডালৰ নাম হৈছে বাঘৰাজ।
সেইডালৰ বিষ আছে
হয় এই সেই সেইডাল সাপক আপুনি যদি জোকাই তেতিয়াহে তে মানে সেইডাল সাপে মানে আপোনাৰ সতি মানে কাজিয়া কৰিবলৈ বিচাৰে বা মানে তকৰ কৰিব আপুনি যদি দিষ্ট্ৰব নিদিয়ে
হয় মই যেতিয়া চাহকণ দিবলৈ গৈ আছিলো ত মোৰ ভৰিতো সেই সাতডালতে পৰিলে ম তৎক্ষণাত ভৰি অতাই দিলো আৰু সাপডালো লাহেকে সেইকন দি গুচি গ'ল মইতো খুবেই ভয় খালো আৰু তেনেতে মই আহ মা মা দেউতাক চিঞৰিলো যে এইডাল বৰ প্ৰকাণ্ড সাপ এডাল আছে এইকণত আৰু মা দেউতাও আহিলে আৰু মই তাৰ পিছত অলপ দেৰি পিছত গৈ পেলাই তেওঁলোকৰ চাহটোও দি থৈ আহিলো কিন্তু তেওঁলোকে চাহটো প্ৰায় নাখাও বুলিয়ে কৈছিল কিন্তু মই জোৰ জৱস্থি দি থৈ আহিলো আৰু দুপৰীয়াবেলা আমি আ এটা ডাঙৰ প্ৰকাণ্ডৰ মাজা এটা কিনি আনি তেওঁলোকক চৰ্বত খোৱালোঁ আৰু তাৰ পিছতে আমি ভাত দিলো কিন্তু মই মাংসৰে নিছিলো কিন্তু তাৰে এজন ব্যক্তিয়ে ক'লে মই মাংসৰে ভাত নাখাওঁ মোক পানী দিয়া ভাত দিলেই হ'ব তাৰপিছত আকৌ মই ঘৰলৈ আহি হয় কিয়নো এতিয়া পইতা ভাত আপুনি চাব পাৰে গৰমৰ বাবে উপযোগী খাদ্য
হয় হয়
বহুতো ভিটামিন থাকে আৰু তাৰোপৰি দেহটো শীতল কৰি পেলাই
হয় হয় আমি পইতা ভাত খাব লাগে বাৰু আমি এতিয়া পইতা ভাতৰ লগত বাঁহৰ গাজ
হয় হয় আপুনি বাহৰ গাজৰ কথা হয় আপুনি বাঁহৰ গাজৰ কথা কোৱানে মোৰ লোভৰ পানী টপটপকৈ পৰিল কিয়নো বাঁহৰ গাজ আৰু অহ হয় বাঁহৰ গাজ আৰু আপুনি হয় বাঁহৰ গাজ আৰু হয় মই নিশ্চয় আপোনাক জনাম লাগিলে এতিয়া সদ্যহতে আমাৰ ঘৰত বহুত আছে আৰু মই যেতিয়া বাঁহৰ গাজ আৰু পঁইতা ভাতৰ কথা শুনো মোৰ টোপ টোপকে লোভৰ পানী পৰে আৰু তেনেধৰণে মই আচাৰ আৰু প পঁইতা ভাতৰ সহায়ত কিন্তু আমাৰ ঘৰত আজি বৰ্তমান আহ বাঁহৰ গাজ নাছিল তাৰ বাবত মই বাঁহৰ গাজ তেওঁক দিব নোৱাৰিলো তেনেধৰণে মই তেওঁক আহাৰতো প্ৰদান কৰিলো
বাকী ভাত পানী খালে
হয় উ কিয়নো আজি মই খেতি পথাৰত গৈছিলো ট্ৰেক্টৰে হাল বাই মেলি আহ এই বেছি দেৰি। মানে মই পাইছোহি আৰু ভাতটো খাই অকমান দেৰি ঘৰত জিৰণি লৈ অকনমান খোজকাঢ়ি। ৰ বাবে ৰাস্তালৈ আহিলো।
হয় হয়।
আহ ৰাস্তাত সেৱাৰ পিছত যিখন আকাশ সৌন্দৰ্যময় হৈ আছে তৰাৰে জিলিক। কি আছে সেইখন চাই মই মনটো বহুত ভাল লাগি যায়।
কিন্তু এতিয়া ঘৰৰ বিজুলী মাৰি আছে। তাৰ কাৰণে আমাৰ খেতিয়কসকললে এটা। গুৰুত্বপূৰ্ণ কথা যে ঘৰৰ বিজুলী মাৰিছে কিয়নো এতিয়া বহুত লোকে খেতি কৰিছে কিন্তু পানী নাই। হৈছে আমাৰ এই অঞ্চলত পানীৰ জখত আমাৰ মানে বহুত অ অসুবিধা। সবিধা সন্মুখীন হব লগীয়া আছে আমাৰ ৰাইজে।
হয় এতিয়া। এতিয়া আপুনি চাব পাৰে যি উষ্ণতা গৰম বাঢ়িছে এ বৰষুণ দিলে নিচেই। ভাল লাগিব কিয়নো আপুনি বৰষুণৰ বৰত তৰত খেতি কৰা এটা বৰ ভাল। যি উষ্ণতা বাঢ়িছে তাৰ তাৰ তুলনাত। যদি বৰষুণ অকণমান দি দিয়ে খেতিয়কসকলে বহুত ভাল পালেহেঁতেন। কিন্তু বহুত দিন হ'ল বৰষুণৰ কোনো ঘামেই দেখা নাই।
হয় আৰু যিকণ বৰষুণ দিয়া মানে আমাৰ মাটি। এ অকণো নুকোমলে তেনেকুৱা টাইপত বৰষুণ দি আছে এতিয়া।
হয় আৰু এটা আপুনি কথা চাব পাৰে আমি দিনটো খেতিত। নামি পেলাই যেতিয়া ঘৰলৈ সন্ধিয়া সময়ত আহোঁ। হয় সেই কম সময়ত আমাৰ বিদ্যুতৰ বহুত প্ৰয়োজন হয় কিয়নো অলপমান। ফেনৰ বতাহ বা এ চিৰ বতাহ ল'ব বিচাৰো। কিয়নো অত কষ্ট কৰি দিনটো ৰোদত। খেতি বাতি কৰি আহো কিন্তু আমি আহি সেই বিদ্যুতটো উপলব্ধ নকৰোঁ। কিয়নো বিদ্যুতটো কটন কৰি থোৱা হয়। চৰকাৰে চৰকাৰে যে তাৰ ওপৰত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আপুনি তাৰ ওপৰত। কিবা বাৰ্তা ক'ব নেকি।
হয় হয় আমাৰ এইটো কাৰেণ্টৰ যত আমাৰ বহুতো অসুবিধা হৈছে। আৰু আমাৰ। এটা বহুত ডাঙৰ ভুল হৈছে যে। ৰাস্তাৰ কাষেদি কাৰেণ্টৰ লাইন যায়। সেই ৰাস্তাৰ কাষতে বহুতো গছ গছনি ৰুই দিছে বহুতো লোকে। সেই গছ গছনিৰ ডালে আমাৰ কাৰেণ্টটো। বহুতো মানে আঘাতপ্ৰাপ্ত কৰে সেইবাবে আমাৰ চৰকাৰে এইটো হেৰি। কাৰেণ্টো কিছু মানে কাটি কাটি দিবলগীয়া হয়। সেইবাবে আমাৰ। চৰকাৰে এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা হাতত ল'ব লাগে যে এই ৰাস্তাৰ কাষৰ গছ গছ। গছনিবোৰ কাৰেণ্টৰ তলত থকা গছ গছনিবোৰ কাটিব লাগে।
এই এইটো আপুনি এটা বৰ ভুল কথা কলে কিয়নো গছ গছ। গছনি কতাটো বৰ এটা ভাল বিকল্প নহয় আমি তাৰ সলনি কাৰেন্ট। কেইডাল অকণমান ওখ বা তাতকৈ অকণমান চাপৰ্টো নহয় বাৰু। তাৰ গছতকৈ অনুভ কৰি দিব লাগে কিয়নো। গছ গছনি কাটিলে আমাৰ পৰিৱেশো বিনষ্ট হয়।
হয় হয় সেইটো আপুনি ভাল কথা কৈছে। বহুতো জেগাত সেইটো ব ব্যৱহাৰ কৰিছে বালু বাৰু গুল ৱাৰ ব্যৱহাৰ কৰিছে। গুল গুল উয়াৰ। তাৰ মানে ওপৰত প্লাষ্টিকৰ পলেপ দিয়া হৈ সেইবাবে। হেৰি হোৱা নাই এতিয়ালৈকে আমাৰ ইয়াত কিন্তু সটো হোৱা নাই দুডাল তাৰেই হৈ আছে আগৰ দৰে
হয় এতিয়া আমি যিমান পাৰোঁ ৰুব লাগে কিয়নো আমি আগৰ দিনত আমাৰ ককা হঁতৰ দিনত বিদ্যুত নথকাকেই বতাহ গছৰ তলত বতাহৰ আহ তেওঁলোকে ল হৈছিল, কিন্তু আজিৰ যুগত তেনেধৰণৰ কোনো ব্যৱস্থা নাই। গছৰ প্ৰায় গছ প্ৰায় কমিয়েই আহিছে কিয়নো জনসংখ্যাৰ বৃদ্ধিৰ ফলত ঘৰ যোৱাৰ অধিক মাত্রাত বনাব লগীয়া হৈছে সেই বাবে গছ-গছনি কাটিব লগীয়া হৈছে। গছ - গছ আঁচনি কটাৰ ফলত তেনেধৰণে আমি বাহিৰত থাকিবই নোৱাৰোঁ। সেইবাবে বিদ্যুতটো আমাৰ কাৰণে বহুত উপযোগী হৈ পৰিছে আমি বিদ টো তৰ ওপৰত নিৰ্ভল শিল হ'ব লগা হৈছে সেইবাবে আমি বিদ্যুৎটো কৰ্তন কৰিলে অতিকে দূষিত হৈ পৰোঁ।
হয় হয আমাৰ এটা বহুত ডাঙৰ ভুল আছে আগৰ আমাৰ আজু পু কুকাহঁতৰ কথাকে কৈছো আজু কুকাহঁতে আগতে ফেন ব্যৱহাৰ নকৰে আগতে বিচনি ব্যৱহাৰ সেইবাবে সেই আজো ককাহতৰ ইমানটো ইমান এটা গৰম নুঠিছিল কিন্তু এই আজি যুগত এতিয়া আমি অ অকল ফেনৰ তলত বহি বহি আমাৰ এতিয়া আমি বাহিৰলৈ উলিয়াব নোৱাৰা হৈছো আমাৰ বেছিকে গৰম মুঠে, সেইবাবে আমি কাৰেণ্টৰ ব্যৱহাৰটো কমাই আমি বিচনী ব্যৱহাৰ কৰাটো প্ৰয়োজন বুলি মই ভাবিছো।
হয় আপুনি এটা শুদ্ধ কথা ক'লে কিন্তু তাত অকণমান খুত থাকি গ'ল কিয়নো আপুনি দিনটো খেতিপথাৰত নামি কষ্ট কৰাৰ পিছত আপুনি হাতৰ বিষ উঠি যায়। তাৰ ওপৰত আপুনি আহি পেলাই যদি বিচনী মাৰিবলৈ পায় এইটো এটা বৰ ভাল নহয়। আপুনি দিনটো যদি ইমান কষ্ট কৰে তাৰ উপৰি বিচনী মৰাটো এটা বৰ সহজ কাম নহয় সেইবাবে বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল হোৱাটো আমাৰ এটা বেয়া বুলি নাভাবোঁ কিয়নো বিদ্যুত আমাৰ আহ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ফলত এখন উন্নত কাৰেণ্টৰ ব্যৱস্থা কৰা হৈছে
হয়, আমি খেতিৰ দিনকি আমি সেই গৰম দিন হে কমেও পাঁচ ছয় মাহ মান গৰম দিনে হৈ, বাকী আমি দেৰমাহ মান যদি আমি ফেনৰ তলত বহো বা অকণমান অকণমান ফেনৰ তলত বহিব লাগে বা বিচনী মাৰিব লাগে কিন্তু বাকী কেইদিন বাকী কেইমাহত আমি বেছিকে আমি বিচনী ব্যৱহাৰ কৰিব লাগে বা গছৰ তলত বহিব লাগে।
হয় আৰু আপুনি কথা এটা মন কৰিব মই যেতিয়া এটা বাক্য কৈ থাকিম তেতিয়া আপুনি তাৰ ওপৰা ওপৰি নকৰিব বাক্যটো শেষ কৰি ল'ব দিব কিয়নো বাক্যৰ ওপৰত বাক্য ক'লে কোনো এজন ব্যক্তিয়ে সঠিকভাৱে বুজি পাব নোৱাৰে সেইবাবে মই যেতিয়া বাক্যটো খতম কৰিম তাৰ পাছত আপুনি কথাটো আৰম্ভ কৰিব পাৰিব।
হয় হয়
হয় কওক।
বাৰু হয় আপোনাৰ দেউতাৰ-মাৰ খবৰ খবৰ
হয়, এতিয়া আপুনি চাব। পাৰে, আমাৰ গাঁৱত দুটা, হয় কওক।
হেল্ল' মই কৈছোঁ যে আপোনাৰ দেউতাৰ মা হঁতৰ মানে খবৰ খাতি ভালেই নে
হয় আমাৰ দেউতা মাৰ সকলোৰে খবৰ খাতি ভাল আহ স্বাস্থ্য পাতিও ঠিকে আছে তেওঁলোকৰ আপোনালোকৰ সকলোৱে স্বাস্থ্য পাতি পৰিয়ালৰ সকলো সদস্যৰ ঠিক।